হেল্ল'
হয়
কি কৰি আছা
বহি আছো তুমি কি কৰি আছা
ময়ো বহি আছো
হয়
তোমালোকৰ ফালে উৎসৱ চোৎসৱ পাতেনে
এই উৎসৱ পাতে পাতে
কি কি উৎসৱ
এই সিদিনা ডাঙৰ বিহু হৈ গ'ল আমাৰ ফালে
উঁ কি বিহু
এ ৰঙালী বিহু
উম তোমালোকৰ ফালেও পাতে
উম বহুত ডাঙৰকে পাতিছিলে
ডাঙৰকে পাতিছিলে মতা নাই
এই মানে মই ভাবছো তুমি গম পাইছা চাগে
পোৱা নাছিলোঁ
অঁ আৰু বিহুটোৱে মানে মেইনকে পাতে কাৰণ বিহুটো মানে আমাৰ অসমৰ জাতীয় উৎসৱেই বিহু না
অঁ
সেইকাৰণে মানে বছৰত মানে এবাৰ হ'লেও বিহু মানে ডাঙৰকে পাতিবই আমাৰ ফালে
আমাৰলোকৰ ফালেও পাতে কিন্তু ইমান ডাঙৰ নহয় অঁ
অঁ অঁ গম গৈছো তোমালোকৰ ফালে এবাৰ গৈছিলো বাৰু ঠিক ঠাক আছে
পুৰা উম এঞ্জয় কৰিছা পুৰা হাঁ
অঁ কৰিছো আমাৰ তোমাৰ ৰাতি দুটালৈকে হৈছিলে মানে ডাঙৰ বিহুতো পাতিছিলে অই সেই অনুষ্ঠানটো তোমাৰ ৰাতি দুটা দুটা ট আৰু এটো মনতক্ষেপ হৈছিলে
ছিংগাৰপুৰৰ পৰা আহিছিল
তোমাৰ এই গুৱাহাটীৰ পৰা আহিছিলে আৰু আমাৰ তেজপুৰৰ পৰা আহিছিলে তেনেকা দুই তিনিটা আহিছিলে
অ তোমাৰ ষ্টৰী এটা চাইছিলো নেকি
হয় চাইছিলা চাগে
ভাল এটা গান পাইছে
অ' অ' অ' জুবিনদাৰ নেকি
অ জুবিন দা ভাল লাগিছে কোন মানি এটা শিক
অ বিহু আকৌ জুবিন দাৰ অ অ জুবিনদাৰ কাৰণ অবিহনে বিহু হব নেকি আমাৰ
আহ জুবিন দা জুবিনদাৰ গানৰ অবিহনে বিহু নহয় উম
মোৰ মতে মানে কি তোমাৰ মোৰ মতে উৎসৱ কি জানা
উম
উৎসৱ মানেই তোমাৰ কৰা এটা ফূৰ্তি আনন্দ উল্লাস তেনেকা আহ মন আনন্দ
হয়
অ
নাচগান
নাচ গান কৰে ফূৰ হয় ফূ ফূৰ্তি কৰে
অ
সেইটোৱে সেইকাৰণে অ সেইকাৰণে উৎসৱ উৎসৱ অলপ পাতিলে ভালকে পাতিব লাগে
উ
তোমাৰ বেকগ্ৰাউণ্ডৰ চাউণ্ডটো অলপ ঠিক কৰা অলপ লাগি লাগি ধৰিছে জতে এতিয়া ঠিক হ'ল অ এতিয়া ঠিক হ হয় বেলেগ বেলেগ কি বেলেগ কি উৎসৱ তোমাৰ ভাল লাগে
বিহুৱে ভাল লাগে ৰঙালী বিহু কঙালী বিহু বহাগ বিহু মাঘ বিহু
অ ত বি নাই এই এইবাৰ ই যোৱাবাৰ দে
অহ
দে দেৱালীত টাউনত গৈছিলা তুমি
মোৰ যোৱা নাই
এই টাউনত যে তোমাৰ এই দেৱালী বহুত ভাল লাগিছিলে লাইট চাইট যে লগাইছিলে
উম
একদম মিউজিক লাইট চাইট দিকেনে একদম বহুত মানে খোৱা যায় একদম বহুত অ খ একদম বহুত বহুত মানে ধুনীয়া কৰি একদম সজাইছিলে
ফটকা কিমান ফুটাইছা
ফট এই এইবাৰ বেছি ফুটোৱা নাই এইবাৰ মানে আমাৰ মানে দেৱালীৰ আগতে মানে জুবিনদাৰ ঢুকাইছিলে না
অ
তোমালোকৰ ফালে ইমান দেৰি কৰা নাই
অ এনে কিন্তু দেৱালী মানে এনেতে দেৱালী উৎসৱটো মানে ফটকাৰ কাৰণে ভাল লাগে ন অ বম চম ফুটোৱা হয় ইফালে ক লাইট চাইত জলোৱা হয়
উম
একদম বহুত মজা লাগে টাউনৰ ফলেতো অ টাউনৰ ফালেটো আৰু বেছি ফূৰ্তি কৰে
ত আমাৰ ফালে ভাল লাগে
অ বেছি ফূৰ্তি কৰে সিহঁতে
তেহলে এইবাৰ যাম চাগে দেৱালীত
তনত
এজাম
অ যাবা যাবা টাউনত গ'লে যে একদম বহুত মজা লাগে
বলাক
হা
এইবাৰ তোমাৰ প্ৰিয় বিহু কোনটো
বিহুটো তোমাৰ প্ৰিয় মানে কি বিহুটো চব প্ৰিয়
কোনটো বিহুত ভাল লাগে বেছি
বেছি তো এইটো ৰঙালী বিহুতে ভাল লাগে
তঙালি বি
আহ আৰু তোমাৰ এই তোমাৰ বিহুত শাক পাচলি খোৱা নে
বিহুত শাক পাচলি খাওঁ পিঠা পনা বনাই ঘৰত ভাল লাগে আলহীৰ ঘৰ লৈ যাওক লৈ যাওঁ পিঠা সিহঁতৰ ঘৰত সুজি ভাল লাগে বহুত ভাল লাগে
হয়
আপোনালোকে যোৱা নাই
যাও যাও বেলেগ আৰু কি কি কি উৎসৱ মনে তুমি নিজে চাইছা মানে উৎসৱ কি কি চাইছা নিজে
কোনটো কৈছে
মানে উৎসৱ আৰু কি কি উৎসৱ তুমি নিজে চকুৰে চাইছা
চৰেচোৱা বিহু
উম
আ দুৰ্গা পূজা
হয় দুৰ্গা পূজাটো বহু দিন চলে উ দুৰ্গ পূজাত দুূৰ্গা পূজাতটোো একদম ঘেট চে যাব নাই দুূৰ্গা পূজাৰ গেট খিনি একদম বহুত অ বহুত ধুনীয়া ধুনীয়াাকে
উম ান পুনৰ বনাই
হয়
ভাল লাগে ডান্স কৰে সকলোৱে মিলি
হয় হয়
ভাল লাগে
হয় বহুত ভাল লাগে এককলগ হঔচবেই
উম এইবটা যাম চাব তোমালোকৰ ফালে
অ অ আহিবা আহ অ আহিবা আহিবা
তোমাৰ উম আমলোকৰ ফাললে বিহুত আহিবা
অ যাম যাম
হয় উূজক যাম
অ খালি বিহুৰ ফাংচনৰ সময়ত খ তুি ম দ
অ জনোনজি আগ্ত
অ আমাৰ ফালে হ'লে তোমাক মই ফোন কৰি জনাই দিম আগতীয়াকৈ
অ যিকোনো ফাংচন হলে জনাবা যাব পাৰোঁ
আহ এ এতিয়াতো তোমাৰ হেৰি চলি আছে মেলা চলি আছে ন। এই সৰু সুৰা মেলা যে হৈ থাকে আহ এই সৰু সুৰা মেলা যে চলি আছে যোৱা নাই মানে শুনিছো হৈ আছে বুলি যাব লাগিব ইমান ডাঙৰো নহয় মানে সৰু পৰাুৰা চলি আছে মানে
তেহলে কেইদিন থাকিব মেলা
নাদা থাকিব চাৰিদিন মান এই লাষ্ট লাষ্টটো অ লাষ্টৰ পিনে গ'লেই হল এদিন
তেওঁনে জাম চাকে
অ লাষ্টৰ পিনে গ'লেই হ'ল এদিন নে কি কোৱা?
আহ মষ্টৰ ফালে গ'লেই হ'ল উ বিহুত মচ হোৱা নাই ডাঙৰ ডাঙৰ মাছ অ
অ খাও মাছ মানে কি আমাৰ নিজৰে পুখুৰী আছে যে
অ
আমি বিক্ৰী কৰো নিজৰ কাৰণেও ৰাখোঁ
কি কি মছ বা
মাছ তোমাৰ আছে পুখুৰীত তোমাৰ এ চিতল আছে বাহু ডাঙৰ বাহু স বি্ৰকেট ৰৌহ
বৰালি পোৱা নাযায়
বৰালি মানে আমাৰ পুখুৰীত মানে নাৰাখ মানে মাছ ঘৰু পোনা মাছ খাই দিয়ে যে
অ
ঠিক আনে তোমালোকে মাছ কৰ কৰা আনা
আমালোকৰো পুখুৰী আছে
আহ
তোমালোকৰ ভালেই ভাল লাগে মাছ মাৰি উ হ
হয়
তোমাৰ প্ৰিয় মাছ কি
মোৰ
উ
তো উ বৰালি ভাল লাগে আকৌ ডাঙৰ বাহুও ভাল লাগে তোমাৰ কি ভাল লাগে
মোৰ বৰালিয় ভাল লাগে
অ সৰু মাছ কোৱা
সৰু মাছ ইমান নাখাওঁ কাজ থাকে যে
উ উম আৰু এনেও বিহুত তোমাৰ চবেই যে ডাঙৰ মাছেই খায়
উম বেছি বৰালিয়েই চলে বিহুত
অ বৰালি শীতল চলে শীতল
আহ তেতিয় হলে বিহুত আহিবা। আৰু প হ'লে?
অ পিছত লগ পাম।
অ